অ শুনিছোঁ মই কি কৰিছা এ আছোঁ ইনে খোৱা বোৱা কৰিলা নাই অ কৰিলোঁ কৰিলোঁ ঘৰত সকলোৱে ভাল নে ভালেই
তোমালে ফোন কৰিলো এটা বিশেষ টপিক লৈ পেলেই তপিকটো হৈছে অন্ধবিশ্বাস যিটো প্ৰথা হ হয় সেই সমূহ নিৰ্মূলকৰণৰ ক্ষেত্ৰত আমাৰ যি ভূমিকা আছে সেই তাৰ সম্পৰ্কে তুমি কি কবা
এতিয়া অন্ধবিশ্বাস বা কুসস্কাৰ বুলি কে মানে ইমানে এটা সমস্যা আমাৰ অসমত দেখা দিয়া নাই মানে এতিয়া নিদিয়ে আগতে দেখা দিছিলে এতিয়া দিয়া নাই ইমান এটা এই সমস্যাটো বৰ্তমান সময় নিৰ্মূল হৈছে। কিন্তু এতিয়া অন্ধবিশ্বাস কথা সেইটো মানে অন্ধবিশ্বাস মানে কি ল। অন্ধবিশ্বাস মানে তোমাৰ ভূত প্ৰীত তাৰপাছত ধৰি লোৱা কিছুমান। কিছুমান মানে ধৰ্মৰ ক্ষেত্ৰত কিছুমান ধৰি লোৱা অন্ধবিশ্বাস আছে,
আ এক প্ৰকাৰ কবলৈ গলে অন্ধবিশ্বাস মানে হৈছে বিজ্ঞানক উপেক্ষা কৰি কোনো ভুৱা যিবিলাক প্ৰমাণ সহকাৰ নোহোৱাকৈ সত্য বুলি প্ৰমাণিত কৰিবলৈ চেষ্টা কৰাকে অন্ধবিশ্বাস বুলি আখ্যা প্ৰদান কৰিব পাৰি। আৰু তুমি আমাৰ সমাজত এনেধৰণৰ অন্ধবিশ্বাস দেখা গৈ
সমাজটো অন্ধবিশ্বাস দেখা যায় বুলি আমাৰ ধৰ্ম সত্ৰত কিছুমান অন্ধবিশ্বাস দেখা যায়।
হয়।।
তোমাৰ বিবাহৰ ক্ষেত্ৰত দেখা যায় কিছুমান অন্ধবিশ্বাস। ধৰ্মৰ ক্ষেত্ৰত আৰু তোমাৰ ধৰি লোৱা কিছুমান আমাৰ নকৰিবলৈ কিছুমান নীতি নিয়ম আছে।
অ
সেইখিনি এটা বহুতো অন্ধবিশ্বাস আছে।
তোমাৰমতে অন্ধবিশ্বাসৰ উৎপত্তিৰ মূল কাৰণ কি?
উৎপত্তিৰ মূল কাৰণ হৈছে আগৰ দিনৰ কিছুমান আগৰ দিনৰ যিখিনি লোক। তেওঁলোকে কিছুমান কথা মানি লৈছিলে, তাৰ ফলত জন জনপ্ৰজনৰ সেই কথাখিনি মুখে মুখে চলি এতিয়া বৰ্তমান অন্ধবিশ্বাসত পৰিণত হৈছে।
ঠিক কথা। অন্ধবিশ্বাসৰ সৃষ্টি হোৱা মূল কাৰণটো হৈছে অজ্ঞতা বা অশিক্ষিত। সেই অশিক্ষিত বা নিৰক্ষৰ ফলতে অন্ধবিশ্বাস সৃষ্টি হোৱা পৰিলক্ষিত হয়। আমাৰ সমাজত দাইনী হত্যা ভূত প্ৰেত আদি যিখিনি তোমাৰ নকাৰাত্মক দিশ আছে। সেইখিনি আমাৰ সমাজত বিশ্বাস কৰা পৰিলক্ষিত হৈছে এতিয়া তোমাৰ যি সৰ্পদংশন এতিয়া গৰমকালীন অৱস্থাত যি সৰ্পদংশনৰ এটা গুৰুত্বপূৰ্ণ সমস্যা কিন্তু বৰ্তমান সময়ত এন্টিভেনামৰ সৃষ্টি হ'ল যদিও আগতে সৰ্পদংশন ৰ পিছত যি ব্যক্তিজনক দংশন কৰে সেই ব্যক্তিজনক ধৰি বান্ধি বেজৰ ওচৰলৈ লৈ যোৱা হয় আৰু বেজে জৰা ফুকা কৰে কিন্তু শেষত যদি সাপটো অতিশয় বিষাক্ত আছিল তেতিয়া সেই মানুহজন মৃত্যু মুখত
হয় হয়
এনেধৰণৰ কিছু বেজালী কৰ্মও জৰিয়তেও অন্ধবিশ্বাসৰ সৃষ্টি হৈছিল আৰু তোমাৰ অন্ধবিশ্বাসৰ আৰু কিছুমান কাৰণ তোমাৰ বৰ্তমান অসমতো প্ৰচলিত হৈ থকা দেখা গৈছে তেনেকে নগাঁওৰ এখন চহৰ মায়ং সেই মায়ঙৰ যি কু কৰ্ম বা মা মায়ঙৰ যি বেজালী কৰ্ম সেই সম সেইসমূহ একবিংশ শতিকাটো সংলক্ষিত হৈ থকা দেখা গৈছে ইয়াৰ উপৰিও ধৰ্ম ধৰ্মীয় ক্ষেত্ৰত বিভিন্ন মানে ধৰা দেৱতা দেৱ পূজা কৰা হয়
তাৰ তাৰ পৰা জাতি জাতি-ধৰ্মৰ ওপৰত এতে ভেদাভেদ আহিবই
সেই ধৰ্মীয় দেৱ- দেৱীক পূজা কৰা হয়।
মই এইটো ক'ব বিচাৰো নাই যে ভগৱান নাই। কিন্তু ভগৱানৰ আজিলৈকে
ভগৱানক এতিয়া বৰ্তমান বিজ্ঞানীও মানি লৈছে ভগৱান আছে বুলি
ভগৱান আছে বুলি এটা পজিটিভ যদি নিগেটিভ এনাৰ্জি থাকে তেন্তে এটা পজিটিভ এনাৰ্জি থাকিবই লাগিব সেইটো বিজ্ঞানসন্মতটা কাৰক কিন্তু ভগৱান আছে বা ভূত আছে এই কথা সমূহ আমি কায় কাৰগত কোনেও এতিয়ালৈকে প্ৰমাণ পোৱা নাই সেইবাবে দৃঢ় আমি দৃঢ়তাৰে কব নোৱাৰোঁ যে ভগৱান আছে বা নাই গতিকে এই ক্ষেত্ৰত বিজ্ঞানসন্মত বিশ্লেষণে বা বৈজ্ঞানিক দৃষ্টিভংগীৰেও আমি দৃষ্টি নিবদ্ধ কৰিব লাগিব। যাতে আমি এটা সু-সংবদ্ধ তথ্য পাব পাৰোঁ।
হয়। এই ক্ষেত্ৰত আমাৰ লগতে এই অন্ধবিশ্বাসৰ ক্ষেত্ৰত আমাৰ লগতে আমাৰ সমাজখনকো এটা শুদ্ধ অৱদান আমি নিবলৈ চেষ্টা কৰিব লাগিব।
আৰু এটা কাৰণ চাবা আগতে যি ডাইনী হত্যা হৈছিল
হয়।
তাত তোমাৰ যদি একোঘৰ মানুহত একেৰাহে যদি দু দুই তিনটা মানুহৰ যদি মৃত্যু ঘটে
সেই গাঁওখনতে এগৰাকী অকলশৰীয়া মহিলা, হয়
জোৰ-জবস্তি কৰি তোমাৰ দাইনী সজায়। গ গাঁৱৰ এচুকত নি পেলাই হত্যা কৰা হৈছিল। এই এইবোৰ চোৱা কিমান নিৰ্লজ্জকৰ কামটো হৈছিলে ঘৰতে তোমাৰ বি আ সতীদাহ প্ৰথা যি আমাৰ নৱ বৈষ্ণৱমৰ প্ৰৱৰ্তক শ্ৰীমন্ত শংকৰদেৱৰ দিনত সং হৈছিল তেনে কিছু ঘটনায়ো আমাৰ অসমীয়া সমাজক বাৰুকৈ লজ্জিত কৰি থৈ গৈছে। কিন্ত বৰ্তমান বি বৈ বিজ্ঞানিক যুগ বা একবিংশ শতিকাৰ যুগ বুলি ক'লেও সু-সংস্কাৰ বা অন্ধবিশ্বাস বৰ্তমানেও একেবাৰে সমাজৰ পৰা নিৰ্মূল হৈ গৈছে বুলি আমি কব নোৱাৰোঁ, এইসমূহ নি মূলকন কৰিবলৈ কেনেকুৱা ধৰণৰ পদক্ষেপ ল'ব লাগিব তোমাৰ মতে?
এইসমূহ তোমাৰ নিৰ্মূল কৰিবলৈ হ'লে বিজ্ঞানসন্মতভাৱে তেওঁলোকক প্ৰমাণ সহ সহকাৰে দেখাই দিব লাগিব যে আমাৰ এই, এই ধাৰণাখিনি ভুল
হয়।
তেনেদৰে যে আমি সমাজখনকে বুজাবলৈ যাওঁ আমি অকলে কৰিব নোৱাৰো সেইটো, আমাৰ লগত তে আৰু চাৰি প চাৰিজন বা পাঁচজন লোক মিলি এখন সমাজক মিলি পেলাই যদি এখন সমাজক ঠিক কৰিব পাৰোঁ, সেই সমাজখনে আকৌ আন এখন সমাজ সমাজক ঠিক কৰিবলৈ এটা সুযোগ পাব। তেনেদৰে এই সমস্যাটো ৰোধ হ'ব বুলি মই ভাবোঁ।
আচলতে এইটোৱে, আমাৰ তেনেকে কিছু বৈগা বৈজ্ঞানিক দৃষ্টিভংগীৰে হ'লে কিছু তেনেকে কাৰণ ৰাজনতিকভাৱে আমাৰ শৰীৰত প্ৰব্লেম ঘটে। বা বংশানুক্ৰমে আহে, ঠিক তেনেদৰে এই সমস্যাও কিছু পৌৰাণিক ৰীতি নীতি বা পৌৰাণিক বিশ্বা
এই কৌ যিখিনি এতিয়া বৰ্তমানেও আমাৰ সমাজত দেখা যায়
সেই সেইটোকে সেইটোৱেইটো মানে সেই তি নীতিখিনি তাৰগতে প্ৰচলন আছিল বাবে বৰ্তমান
এই
অৰিংস শতিকাৰ বৈজ্ঞানিক সমাজতো এ সেইসমূহ অন্ধবিশ্বাস বা কুসস্কাৰে মূৰ দাঙি উঠা দেখা গৈছে
হয় গতিকে সেই সময়জনে আমি এতিয় নিৰ্মূল কৰা পদক্ষেপ গ্ৰহণ নকৰো হয় এয়া আমাৰ
ভৱিষ্যত প্ৰজন্ম অৰ্থাৎ আগন্তক যি যুৱচাম সেইখিনিৰ ওপৰতো বিস্তৰ প্ৰভাৱ পৰিব পৰা পৰিলক্ষিত শিক্ষিত হৈছে বা আশংকা আছে গতিকে ইমান বছৰ আগৰ পৰা চলি অহা এই কুসংস্কাৰ বা অন্ধবিশ্বাসক আমি ইমান ফটককে নিৰ্মূল কৰাটো
হয়
কিন্তু যদি আমি তুমি মই বা সমাজৰ প্ৰত্যেকজন ব্যয়ক্তিয়ে যদি বিজ্ঞান সমন্বয় বাবে কৰ্মমুখী হওঁ বা বিজ্ঞানসমূহ দৃষ্টীভংগী আমি দৃষ্টি নিবদ্ধ কৰো তেন্তে নিশ্চয় এই সমস্যাৰ সমাধান হব বুলি ভাবিছোঁ গতিকে আজিৰ এই বাৰ্তালাপটো তোমাৰো হয়তো কিছু মোৰ পৰা উপকৃত হ'ল ময়ো তোমাৰ
তোমাৰ পৰা বহুতো প্ৰকৃত হলো মই তোমাৰ পৰা বহুতো কথা শিকিলো এতিয়া বৰ্তমান অন্ধবি্বাসৰ ওৰত
গতিকে এই বিষয়ে আমি ভৱিষ্যতেও আহ আলোচনা কৰিম
হয়
ঠিক আছে